হেল্ল'।
অ'! কি কৰি আছ?
এ, ওপৰত বতাহ মাৰি আছে, তাকে বহি আছোঁ। আমাৰ এইয়া, পথাৰৰ ওচৰ যে, বতাহ মাৰি থাকে। গম পালি?
অ'! আজিও, আজি অকণ বতাহ মাৰি আছে, এতিয়া দুপৰীয়া সময়ৰ পৰা। তাত, চাগে আৰু ধুনীয়াকে বতাহ লাগি আছে!
ধুনীয়া বতাহ মাৰি আছে বা! ফেন বতাহতকৈ ইয়াতে ভাল লাগি ছে। লগ দুজনী হোৱা হয় ন'! আৰু ভাল লাগিলে হয় কথা পাতি-পাতি, অকলে-অকলে এতিয়া। হয়নে? টেঙা খায়, কিবা এটা খায় কিনে। উম, অ'! সৰহকে বনাই আনিলোঁ হয়।
অ'! এইয়, চৰা-তিৰা ভাজি, বাদাম চব, নৰসিংহ পাত, এইয়া ভাজি পেলে যে এগা তেওঁলোকে খাই কৰি
অ'! সেয়া মই, বনাই-বনাই পূজাক দি পঠিয়াওঁ, পাৰ্চেল বনাই। এইয়া, পোহা পাই যে, সেৰিটো, পাতলা সেৰিটো। পেকেট টোৱে পাইচোন আজিকালি, ফ্ৰাই কৰা কিনিবলৈ। অ'! সেই পূজাই আকৌ, ঘৰত অ'! ঘৰত তেনেকে চেম বনাই দিওঁ। তাত আৰু মই বা বাদামটো দিওঁ, নৰসিংহ দিওঁ, শুকান জলকীয়া, আকৌ, সেই নমকিনটো ঘৰত তে বনাওঁ। এইটো বেচনদি, পাতলা-পাতলা দীঘল- দীঘল যে। মেচিনটো আছে যে, বেচন আনি, সে টো বনাওঁ, বনাই পেলাই বা হে তেনেকে।
মোৰ মেচিন এটা আছিলে, মোৰ মেচিনটো কি হ'ল জানোঁ!
মোৰ ইচতীলৰ নিচিনা তাক ধুনীয়া লাগে খাই ফটো দিম চাবিচোন তাৰপা মিক্স কৰি ধুনীয়াকে এ সেইখিনি মিক্সাৰ খিনি কেইটামান খালী খাবও থৈ দিও কিনাখিনি ভালে লাগে খাই ঘৰত বনোৱা খিনি আৰু এইকেইদিন ব নোৱাৰি নাই বনাব লাগিব ৰিফাইণ্ড তেল হৈ ন উম তাই সেয়াকে লৈ লৈ যাই প্রত্যে কিবা আহিলে আ
নহয় বেচনেদি কেনেকে বনায়
বেচন খিনি মাৰি লয় ধুনীয়াকে বেচন খিনি মাৰি লৈ বেচনে দিয়ে বনাই নাম কি আটা নিচিনাকে অ মায়ি লয় হাজবেণ্ চাজবেণ্ দি ধুনীয়াকে হালধি নিমখ হেৰি জলকীয়া গুড়ি সেনেকে দি পেলাই সানি ল'ব লাগে আৰু তাৰ পৰা মেচিনটো দি পুৰা দীঘল দীঘল যি চেপ লাগে মই গোটেই কিটা চেপতে বনাও সৰু সৰু তো বনাও অ
ধেই আছে নহয় বেলেগ বেলেগ ডিজাইন অ বেলেগ বেলেগ হেৰি থকা
আহ বনাই পেলাই তাৰ পা সেয়া পুই পিয়া খিনি পুৰা তেলতে ভাজি লও লৈ উলিয়াই লওঁ ন তিল খিনি বনাই উলিয়াই লওঁ তাৰ পৰা বাদাম খিনি মুফলি ৰঙা টো সেইটো উলিয়াই ল লও লয় ন ৰসিংহ পাত একে লৈ আহিছোঁ গ় মাৰি পাই সে তেতিয়া সেইদিনাখন মুনুুৱে ছিঙি দিছে হেয়া ঠিকছে দি দিওঁ ভাজি পেলাই তেলতে শুকান হৈ যায় পুৰা মোহাৰি চব মিক্স কৰি দিও আৰু। পান জলকীয়াও দিব লাগে কেইটামান ফাই কৰি মজা লাগে ধুনীয়া লাগে। সে স তুমি ঘৰত বনোৱাাতটো।
ঘৰত বনোৱাখিনি খাই ভালেই লাগে।
অ মিস্ত্ৰী সোপা লাগি থাকোতে সেয়াকে দিলো খোৱালো প্ৰটিন কাজটা খোপা কিবা খিনি। চাহৰ লগত ৰাতিপুৱা সান্দকো খোৱালো নি অ ভাল।
ঘৰতে বনোৱা বুলি কিনাখিনি আকৌ কেতিয়াবা তেলৰ গোন্ধ আহে হয়নে নহয়?
কি তেলত বনাই বা হ ন বহুত দিনৰ। বনাই বনাই বেছি থাকে
ঘৰত বনোৱাখিনি সেইটো গোন্ধ নাথাকে নহয়। খাই ভাল লাগে ঘোহৰত বনোৱাখিনি এতিয়া আমি এবাৰ বনাওঁ এবাৰ। বনাই পেলাই তেলখিনি পেলাই দিওঁ কিনাখিনি নহয় নহয় বাৰে বাৰে বনাই থাকে।
অ তাৰাপা কিনা যদি আৰু ঘৰত। হেৰিতটো বনাব মন নাযায়। ম কিন্তু এই মিক্সাটো কিনা মিক্সা পেকেট থাকিলে মিক্স দিব লাগে। সিটো কৰিলেও হৈ যাব।
ম বনাই চাব লাগিব বনাই।
নাই চাবিচোন এ এসোপামান হৈ যায়।
উম বাদাম চাদাম আনি থৈ দিছোঁ।
অ নৰসিংহৰ পাতো মানে লাগিবই লাগিব আৰু স।
অঁ এই নৰসিংহ গছ আমাৰ ঘৰত ঢেৰ আছে। ফোনে পিছফনে ৰুই লোৱা।
মই একেবাৰে বাৰু ক পৰা দিছো। বিচাৰি বিচাৰি আনিছো একবাৰে তাইক দি লাগেই নসিংহ পাতটো দিলেহে খায় ভাল লাগিব বুলি কলে একেবাৰে নাই নহয় এতিয়া, আকৌ বিচাৰি আনিছো গৈ ৰুব লাগিব পুলি।
আমাৰ ঘৰতে ধেই পুলি চুলি আছে। নৰসিংহৰ পুলি হয় হয় প্ৰথমতে হোৱাতো একে ইমান কষ্টকৈ পুলি ডাঙৰ কৰিলো, এত এতিয়া একে য'তে ত'তে পুলি গজিলে।
যতে তাতে হয় হলে আকৌ গুটি পৰি পৰি।
নাই একে জেওৱা দি দে, ভালকে নেট দি পেলাই, তাক যেনে তেনে ডাঙৰ কৰিলো, এতিয়া একে চবতে।
আমাৰ এফালেটো সে নৰসিংহ এভেইলেবল এই ৰাজস্থানৰ গুজৰাটত থাক থাকোতে সিহঁত তাত গছ গছনি ইমান নহয় যে কৰ'বাত ক'ৰবাতহে হয়। সেই নৰসিংহ পাতটো মানুহ বিলাকে মানে সিহঁতে দাইল দালিত মাংস বনালেও নৰসিংহ পাতটো নহলে নহয়, আমাৰ যেনেকে তেজপতাটো মাংস বনালে লাগে। হেতৰ নৰসিংহ পাতটো বা দালি চালিত দি দিয়ে তৰ তেল মাৰোতে। বেপাৰীয়ে সেইকাৰণে আনিবই আৰু শাক চবজি কিনো যে ঠেলা লৈলে আহে। এ বাটে বাটে মানে আহি থাকে ঘৰ কাষে দিয়ে মানে ইখনৰ পিছত সিখন চবজি। বেপ চবজি বেপাৰী। তাৰপৰা সে নৰসিংহ পাতে হেৰি পাতে ফ্ৰীতে দি দিয়ে। নৰসিংহ পাতটো আৰু ধনিয়া আৰু কেঁচা জলকীয়া অ ফ্ৰীতে দিয়ে।
উম। আমাৰ ইয়াত এতিয়া নৰসিংহ পাত একেবাৰে উভয় নদী য'তে ত'তে।
সেইয়া ফোন এটা আহিছ এতিয়া পৰ্চেলৰ ওঠাবও নহয় কৰিবও নহয় মাথাত গৰম উঠে
তেতিয়া কিবা এটা কথা পাতি থকা যায় তেতিয়াহে বেলেগক
অ তাকো মোৰ নহয় নহয় আমাৰ চুনুঅ এতিয়া সি মোক একেবাৰে উঠা বাই উঠা বাই কৰি আছে
অকণ পিছত আকৌ কৰিব পাৰ্চেল দিবলে আহিলে
সে সেই তাত দিল্লীত দিব আহিব যে দিল্লিত সি নাথাক মোৰ নম্বৰটো দি থৈ দিছে মানে মই পূজাক কৈ দিওঁ ৰ তাক নে আমাৰ সেনেক
ভালেই হ'ল মোৰ তেতিয়া তেনেকুৱা হৈছে ফোন কৰি থাকোতে এতিয়া মো তেনেকুৱা হৈছে ফোন কৰি থাক
অ তাকেইতো
পিছত আকৌ মই ফোন কাটি পেলায় ফোন কৰিছোঁ নাই ফোন ৰিচিভ কৰা নাই
সেইটো এনেকুৱা হয় পাৰ্চেলৰ ফ্লিপকাৰ্টত মেছেজ কোন কোন আহি আছে কচোন
উম।
যেতিয়া কিবা এটা পাতি থকা যায় তেতিয়া বেলেগও ফোন আহে।
হে সেনেকুৱাই হয়।
এনেই ৰৈ আছ
অ', আমা হাহ, আমা কি, অ', অ'।
সেই তেতিয়া সেই ফোনটো কৰাৰ সময়তহে আহে। হা?
আমাৰ বোলো কিবা কৰাহে আছে নেকি বুলি সুধিছো।
অ', অ'।
হয় চাগেহ আহিব নহয়, ঘৰতে নাহে জানো দিবলৈ? ঘৰত টো চিনি পাই যদি
এ কেইটামানে ঘৰতে আহে ঘৰতে হেৰি আহে দুটামান কিন্ত ফোনটো কৰি সুধি লয় মানে আৰু।
অ', আমাৰ আকৌ ফ্লিপকাৰ্টত বস্তু যদি অৰ্ডাৰ দিওঁ চিনি পোৱা হৈ গ'ল মানে।
আমাৰোহে চিনি পোৱা হৈ গ'ল পোন পূৰণা কেইটাই ডাইৰেক্ট আহি যায় মানে। ঘৰলৈকে, পুৰণা দুটাও নতুন, নতুন, নতুন কেইটাই হে অ', এই পুৰণা কেইটাই আহি যায়, কেতিয়াবা আকৌ নতুন ল'ৰা আহে যে। নতুন জইনিং হৈ থাকে, সিহঁতি মানে ফোন কৰে মানে। এনে বিশালৰ পৰা আহিলেও বা হেৰি স্মাৰ্ট বজাৰ পৰাও চিনাকি কেইটাই ডাইৰেক্ট আহি যায়, গৈ আছোঁ বুলি কৈ, চালু পিয়াজ চব্জি তব্জি আনোগে মান বজাৰৰ পা।
অ'।
বিশালৰপাত দালি চালি এনেকে যদি আনো সেইকেইটা পুৰণা বেছি সলনি নহয় সিহঁতি। যায়হি তেতিয়া ফ্লিপকাৰ্টৰ কেইটা সলনি হৈ থাকে অ',।
সলনি হৈ থাকে, বেলেগ বেলেগ পাৰ্ট টাইম কৰি থাকে যে সেইকাৰণে বেলেগত পাই যোৱাৰ পিছত ইয়াত গুচি যায়গৈ।
গুচি গুচি যায়গৈ, পুৰণা দুটা এটা আছে এটা দুটা সিহঁতি এটা যে একেবাৰে ম ব হেৰি শুই থাকোঁ এই সেই ফুলবাৰীত ভাড়া থাকো তে সি একেবাৰে ফোন এদিনো নকৰে মানে, আহিব বেল বজাই থাকিবহি উহ। অ', প কলিং বেলটো বজাই দিবহি আৰ, মোৰ উ হে
সেইকাৰণে ঘৰতে আহি ওলাই আহি অ', ময়ে ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ দিয়া ল'ৰাটো আহিলে।
তেওঁ ফোন এটা কৰিলে ভাল আৰু মানে অকমান হয়।
অ', ঘৰত মানুহ কেতিয়াবা থাকাও নহয়। অ', কেতিয়াবা সময়ত পইচা নাথাকিবও পায়।
পইচা নাথাকিবও পাৰে, ইফালে সিফালেকে উম ফোনটো কৰিলে এবাৰ বজাৰত থাকোগৈ সি আহিব বাটতে ৰখি আছোঁ, আহক বুলি ক'ব মই বোলো এফালে আহিলো নহয়। তেতিয়া তা সি আগতে ফোন কৰিলে সি অকণ দেৰিকে আহিব পাৰে হয়, বেলেগত পাৰ্চেলটো দি আহিব পাৰ
উম, বেলেগত দি আহি বোলে তেতিয়া ইয়াত সোমাব পাৰেহি।
অ', সেই তেনেকে মানে ফোনটো কৰিলে অকণ ভাল হয়, মানে মোৰ। এতিয়া বা কাৰ, কি
মোৰ এদিন তেনেকুৱা হৈছে, ফোন কৰিবলৈ আহা নাই। আহি বোলে আমি এই শনিবাৰ এটাত দেৱপীতাই স্কুলত লৈ গুচি গ'লোগৈ আৰ্ট ইস্কুলত মই ঘৰত কোনো নাই, আহি বোলে পদূলি মুখৰ পৰা ফোন কৰিছে সি বাইদেউ হেৰি পাৰ্চেলটো লওঁকহি বুলি এই পিতাইৰ কালাৰ পেঞ্চিল দিছিলোঁ অৰ্ডাৰ, ৰং পেঞ্চিল মই বোলো আমি নাই নহয়, এতিয়া ঘৰত ফোন এটা কৈ দিয়া হয়, অকণ সময় ৰৈ দিব পাৰোঁ, আমি গুচিয়ে গ'লোঁগৈ তাৰপিছত ক'লে হ হ'ব দিয়ক, মই সন্ধিয়া উভতি ঘৰলৈ উভতি আহোঁতে আমাৰ এইফালে আছিলে মানে ল'ৰাটো। সন্ধিয়া মই উভতি আহোঁতে দি থৈ যাম দিয়ক, সি এতিয়া এইফালৰ কাৰণেহে সন্ধিয়া দি থৈ গ'ল।
অ'।
যদি বেলেগৰ হোৱা হয়, তেতিয়া আকৌ কেনচেল কৰিবলগীয়া হ'ল হয়।
কেনঞ্চেল কৰিবলগীয়া আমাৰ আকৌ এতিয়া অফিচটো এইখিনিতে আহিলে আমাৰ লগতেই এইয়া গেছ এজেঞ্চিটো লগতে।
অ', অ'।
কেতিয়াবা মানে সেনেকে ইমাৰজেঞ্চি হ'লে তাৰপাও ল'বগৈ পাৰি আৰু মানে দেৰি হেৰি হ'লে, ওচৰতে হ'লে সেই
ফোন কৰি ওচৰতে হ'লে অ', কিছুমানে আকৌ একে বহুত দূৰৰ পৰাই মাতি থাকে আহক তালৈ নেযাওঁ, এয়ালৈকে আহঁক এইখিনিলৈকে, সেইফালে সোমাই নে
এ, আমাৰ যে, হেৰিয়াত থাকোঁতে বহুত দিগদাৰ আছিলে। এতিয়া বৰ ভাল পাইছোঁ আ, ফৌৰ্জত হেৰিয়তহে দি তাত থাকোঁতে কোৱাৰ্টাৰ উম, কোৱাৰ্টাৰত থাকো তে মানে একেবাৰে আমক গেটৰ ভিতৰত সোমাব নিদিয়ে নহয়, গেট আমাৰ গাঁওখন যেনেকে এখন গাওঁৰ নিচিনা মানে। অ', পুৰা আমাৰ এই গাওখনতকৈ ডাঙৰ হে হ'ব মানে মানে কোৱা টাইপ মানে ডাঙৰ এৰিয়া মানে আৰু তাৰমানে গেট গেটটো থাকিব ক'ত? হেৰিয ইয়াৰ পৰা পুলিচ পইন্ট নহয় সেইখিনি মানত তাতকৈ দূৰ হে থাকে কেতিয়াবা? আমাৰ এই বৰঙা বাৰীৰ পৰা ধৰি লোৱা পুলিচ পইণ্ট টো আৰু সিমানত গেটটো হ'ব। বা আমাৰ এই লথাবাৰ পৰা এইখিনি পা সেই পুলিচ পইন্ট টো সমান পুৰা গেট মানে পাই মানে ভিতৰত মানে মানুহ আহে। আইডি প্ৰুফ দেখুৱাব লাগিব বা এ কাকো সোমাব নিদিয়া সিহঁতক পাৰ্চল কেইটা সোমাব নিদিয়ে মানে উ তাৰপৰা সে তেনেকে সিহঁত সেই গেট টোতে ৰখি থাকিব গেটৰ বাহিৰত আউ ফোন কৰিব মানে আহক পাৰ্চেল আহিছে তাৰপৰা আগৰ লৈ আহিবগৈ লাগিব খোজ কাঢ়ি যাব ও নোৱাৰি। খুটি নিবই লাগিব।
তাত তেনেকুৱা প্ৰব্লেমৰ পৰা সাৰি আহিলো আৰু বোলো।
অঁ,
হেৰিয়াত আকৌ এনেকে উ এতিয়া হয় এতিয়া কোনো প্ৰব্লেম। নাই বা কোৱা তাৰে হিক যে যি অ যি কি মানুহক সোমাব নিদিয়ে নিজৰ মানুহকে নিজৰ মানুহকে নিদিয়ে কোনোবা যদি আহ হে একেবাৰে আলহী ছালহী আকৌ তাৰ পৰা আ গৈ আনিবগৈ লাগিব। সোট পোষ্ট কৰি থাকিব ন চিনাকি হলে বাৰু ফোন কৰিয়ে দিয়ে। তাৰ পাছত আমাৰ বুলি পেলাই পঠাই দিয়ক বুলি কৈ দিয়ে।
অঁ অচিনাকি মানুহ হ'লেতো এদিন অহা মানুহ হ'লে অসুবিধা হয়।
কেতিয়াবা একেবাৰে হেৰি হ'লে পাঞ্জাৱত থাকোতে যে আৰু ইষ্টিক মানে আমাৰ এইয়া তেজপুততটো ইমান নাছিলে।
অ,
হেৰি আৰু মানে নিজৰ সেইখনো লৈ ফুৰিব লাগিব আইডিখনো। আইদি খন গলত লৈয়ে ফুৰিব লাগিব মানে বেগত সেইখন যদি। কেনেবাকে নিনো বাহিৰত গলে একেবাৰে উম যাওঁতে বাৰু যাব। পাৰি আহোতেহে সোধ পোছ কৰে একে বজাৰত যাওঁ মাৰ্কেটত একে আহো, সিহঁতি সাৰে এতিয়া চেক কৰি আছে নতুন লাৰা, নতুন মানে কি চবতে সলনি হৈ থাকে তাৰ পৰা মই হে